হেল্ল হেল্ল
হেল্ল'
তোমাৰ হেৰি সব ভালকে অহা নাই মাতটো ভাঙি ভাঙি আহিছে, অ শুনি পাইছো পাইছো। নেটৱৰ্ক অ কম আছে নেকি।
অ হ'ব পাৰে নেটৱৰ্ক
অ অ অ কিবা হেৰি নেকি অ লাউড স্পীকাৰত আছে নেকি?
লউড স্পিকাৰ নাই হেডফোন লোৱা আছে।
অ অ অ হেড ফোন ললে হেৰি হ'ব ন তোমাৰ অ সেইকাৰণে হৈ আছে।
অ হ'ব পাৰে ৰ'ব মই হেডফোন ডাল
অ। ডাইৰেক্ট লোৱাচোন।
হেল্ল'
হেল্ল'
হয় এতিয়া শুনিছো।
অ।
কি কৰিছা বাৰু?
মই আপোনাৰ অফিচৰ পৰা আহি অকণমান ৰেষ্ট লৈছোঁ। আপুনি?
মইও একে আৰু কাম আছিলপ অকমান কাম মানে মোৰ তোমাৰ হেৰি ৱৰ্কশ্বপ চলি আছিলে। অ আজি পাঁচ দিন হ'ল ত। উম চামাৰ ৱৰ্কশ্বপ। আপুনি ইয়াতে গুৱাহাটীতে?
অ গুৱাহাটীত কৈছে।
উম গুৱাহাটীতে চামাৰ ৱৰ্কশ্বপ চলি আছে ত। কিয় হে তোমাৰ এই এইখিনি সময়ত মানে ল'ৰা ছোৱালী বিলাক হেৰি হয়টো মানে কিছুমানে ধৰ ফুৰিব চুৰিব নাযায়। কি নাযায়টো মানে কি কৰিব সেই আৰু মানে এট এটা প্লেটফৰ্ম পাই যোনে যাৰ যি মন আৰু কৰিব হয় ন ডান্স হওক আৰ্ট হওক তেনেকুৱা উ। উম উম তুমি কি
ৱৰ্কশ্বপ ত
অ চব চব আজ হেৰি আছে মানে গোটেইখিনিয়ে আছে তোমাৰ ডান্স মিউজিক আ আৰ্টেই হওক বা হেৰি ক্ৰাফটিঙে হওক মানে গোটেই আৰু মানে ন অ ত অ অ যোনে যি ভাল পায় আৰু সেইটো। কৰি থাকে আৰু ব্যস্ত হৈ থাকে অহ ৰাতিপুৱাৰ পৰা মানে এতিয়া এনেও অ গৰমৰ বন্ধতো স্কুল কলেজ চবতে দি দিছে ন।
হয় আৰু আজিকালি লৰা ছোৱালীবিলাক অকমান আগ্ৰহীও হৈছে আগতকৈ। মানে নাই আৰু সময় ত মানে ল'ৰা ছোৱালীবিলাকে যি ভাল পায় সিহঁতে কৰিবলে লৈছে আৰু
উম হুম হম তুমি কি ভাল পোৱা?
মইতো আপোনাৰ ডেন্স কৰি ভাল পাওঁ।
ডেন্স অ অ ডেন্সত নো কি কোন ক মই মিউজিকে পাৰ্চনেলি মই মিউজিকে ভাল পাওঁ।
অ
উ মিউজিক ভাল লাগে।
ক্লাছিকেল ডেন্স ভাল পাওঁ।
ক্লাছিকেল ডান্স ন।
হয়
অ কিবা পাৰ্টিকুলাৰ হেৰি ডান্স হেৰি কিবা কৰা নেকি মানে প্ৰফেচনেলি কৰিছা নেকি?
মানে এতিয়াতো অ এতিয়া নাই কৰা বাৰু প্ৰফেচনেলী কিন্তু মাজতে মানে কৰিছিলোঁ আপোনাৰ মই ক্লাছ শিকিছো তাৰপাছত প্ৰগ্ৰেম কৰিবলে গৈছিলো।
ক্লাছিকেল মানে তোমাৰটো বহুত আছে নহয় ধেৰ কিবা
অ অ সে মোৰ আপোনাৰ এইটো আছিলে আমাৰ সত্ৰীয়া যিটো আমাৰ অসমৰ হয় ইয়াৰে।
সত্ৰীয়া সত্ৰীয়া অ অ ধুনীয়া ধুনীয়া সেইটোতো আমাৰ বহুত মানে একদম হেৰিটেজ সেইটো মানে নিজৰে মানে অ বহুত গৌৰৱ কৰিব পাৰো মানে আমাৰ অসমৰ অ মানে অসমৰ পৰা এটা মানে আমাৰ হেৰি আছে বুলি আমি গৌৰৱ কৰিব পাৰো মানে ন তেনেকুৱা বহুত অ জেগা আছে সিহঁতৰ মানে নায়ে মানে কালচাৰ বুলি কবলে কিবা বুলি ক'বলে আমি মানে এই
অ নাই নাই অ ধুনীয়া আমাৰতো বহুত আছে অসমখনত তেনেকুৱা
কিবা আছে আমি মানে চব পিনৰ পৰাই আমি ক'ব গলে নিজে নিজৰ মাজ এটা হেৰি হয় মানে সৰু দেশ এখন সৰু দেশ এখন বুলিয়ে ক'ব পাৰি মানে আমাৰ অসমখনতেই চোৱাচোন তুমি আজি ধুবুৰীৰ পৰা শদিয়ালৈ তুমি ঘূৰিবা গোটেই ইমান মানে ডাইভাৰ্চ ইমান দি মানে বিভিন্ন হেৰিৰে ভৰি আছে ভাষাই কোৱা মানে জাতিয়ে কোৱা মানে একদম আমাৰ খানা খানা পিনাই হওক মানে কিমান আছে মানে আমাৰ এটা মানুহ যদি বাহিৰৰ পৰা ফুৰি অ
হয় খাদ্যটো আমি চহকীয়া আৰু লগত আমাৰ মানে অ অৰ্থনৈতিক দিশৰ পৰা সাংস্কৃতিক দিশলৈকে মানে গোটেইখিনিয়ে আছে আমাৰ ইয়াতে
উ সেইয়ে মানে আমি এখন সৰু দেশ বুলিয়ে ক'ব পাৰি আৰু মানে আমি মানে নি যে চলিব পাৰো ইচ্ছা কৰিলে মানে এনেকুৱা হেৰি আছে মানে আমাৰ এইয়াতে কেপাচিটি আছে অসম
উম
খানাই ইমান বিধৰ খানা আছে উম
বহুত আপুনি কাজিৰঙা ৰঙা খানাটো খাই পাইছেনে
কাজিৰঙা কোনখন বাৰু?
হেল্ল' অ কাজিৰঙাত আপোনাৰ যিখন অৰ্কিড, অৰ্কিড পাৰ্ক আছে।
অৰ্কিড খনত মই নাই কোৱা, অৰ্কিড খন বাদ দি তোমাৰ যিমান- আহ ইপ ইপিনৰ পৰা গ'লেও বা- এ কি কয় এইটো পাগৰি পাগৰি নে বুলি কয় নেকি? বাগৰি ৰিজৰ্ট কি কয়! বাগৰি, কয় নহয়। চৰী ৰিজৰ্ট নহয়, তিনটা হেৰি আছে ন কাজিৰঙা তোমাৰ এ চেন্ট্ৰেল, অ। মেইনলি সেই তিনটাৰ ভিতৰত এখনেইতো বেছি ফেমাচ চেন্ট্ৰেলখন নে বাগৰিখন। ত' অনদা ৱে হাইৱে তোমাৰ লেফট চাইড যিমান আছে ধাৱা তাত ৰিজৰ্ট, চবতে খাইছো মই অকলে মানে এইখনত খোৱা নাই, কাজিৰঙা খনত নাই খোৱা।
অ মোৰো ইমান তেনেকে যোৱা হোৱা নাই, সেইকাৰণে মানে মই বিশেষ গ'ম নোপাওঁ বাৰু।
উম হুম।
তেনেকে।
বাকী কতো যোৱা নাই ফুৰিব চুৰিব? গম বন্ধটো এনেও-
অ হোৱাই নাই মানে অফিচ চলি আছে যে। তেনেকে আপুনি কৰবাত ই বোলে
মই গৈছিলো মই তোমাৰ ৰিচেন্টলি হেৰি গৈছিলো। এইয়া নং জং বুলি কয় মেঘালয়ৰ।
মেঘালয় গৈছিলে?
মেঘালয় হয় মেঘালয় নং জলং বুলি কয়। খিনি তোমাৰ আহ- চেৰাপুঞ্জীৰ ৰাস্তাতে হয়। শ্বিলঙৰ পৰা তোমাৰ চাৰি ঘন্টা অ তেনেকুৱা লাগি যায় তিনি ঘন্টামান।
অ। গৰম বন্ধ বুলি এতিয়া হয় গৰম বন্ধ বুলিতো বহুত মানুহ গৈছে, মেঘালয়, আপোনাৰ চেৰাপু- দাৰ্জিলিং ফুৰিবলে।
অ মানে যাৰ ওচৰতো হয় দিয়াচোন মানে এতিয়া গুৱাহাটীৰ মানুহখিনিৰ কাৰণেতো, যাওঁ বুলি ভাবিলে এতিয়া হেৰিত যদি যাওঁ, ছিক্কিম যদি যাওঁ মানে- দূৰ হৈ যায় ন, আৰু মানে দীঘলীয়া প্লানিং লাগে মানে এদিনীয়া হেৰি উম তেতিয়া আমি শ্বিলং যাবলৈ বা তেনেকুৱা ওচৰতে মেঘালয় যাবলৈ ইমান ভাবিব লগীয়া নহয়। তুমি আজি- অ, চেটাৰদে চানদে এটা পালা মানে পতকে গুচি যাব পৰা মানে তালেকে।
পাৰি পাৰি। মানে এদিনীয়া প্লেন কৰিও যাব পাৰি আৰু ন?
অ এদিনীয়া ভাৰি অ মানে ৰাতিপুৱা ভাবিলা তুমি ওলাওঁ নেকি আজি, তেতিয়া ওলাই দিলা তুমি ৰাতিলৈকে মানে আকৌ আহি যাব পাৰা নেক্স দিন মানদে আকৌ তুমি, অফিচ অফিচ জইন জ‌ইন কৰিব পাৰা মানে ত ধুনীয়াকে মানে,
পাৰো পাৰো।
মিনি মিনি ভেকেশন টাইপ এটা হৈয়ে যায় মানে এদিনত।
অ ঠিক কলে আপুনি এইটো মিনি ভে- কেচন মানে ধুনীয়াকে হৈ যায় আৰু দুই, তিনিজন লগৰ লগতো তেনেকে যাব পাৰেই।
উম!
বাকী খোৱা-বোৱা হলনে?
খোৱা-বোৱা নাই কৰা। খোৱা-বোৱা
অঁ!
টাইম আছেতো এতিয়া, অ আছে টাইম আছে।
কি আছে আপোনাৰ?
হুম, হুম, হুম, আজি আজি চাও কি বনে, তোমালোকৰ কি বনিছে?
আমিও এতিয়ালৈকে যোৱাই নাই ৰ'ব পাকঘৰ ফালে, ভাবিছো আজি মাছক কে খাও নিকি তেনেকে।
অ মাছ ভাল, ভাল গৰমতটো মাছ ভাল লাগে। মোৰ অকমান মাছ অ টেঙা দি, টেঙা দি অ ভাল লাগে, ভাল লাগে, ভাল লাগে, কিন্তু সেয়ে, মাছ খোৱাই ভাল বাৰু গৰম দিনত মাংস হেৰি খোৱাতকে। দেহ, চেহ ঠাণ্ডা পৰি থাকে মানে টেঙা দি খালে ন!
হয়!
উম, ঔটেঙা এনেকে বনাই খালে বহুত ভাল লাগে।
বহুত ভাল লাগে, ঔ আৰু ৰৌ মাছ তেনেকে।
উম ভাল লাগে।
উম ভাল লাগে! বাকী আপুনি? অ বহুত আছে টেঙা।
অ!
আপোনাৰ থেকেৰা টেঙা, টেঙেচি টেঙা, হলং টেঙা, তেনেকে উম!
আপুনি পিছে ভাল পাই? বতৰটো আজি বাৰু ইমান গৰম নাই পোৱা। অকনমান বতৰটো ডাৱৰীয়া আছিলে। আপোনালোকৰ ফালে?
উম! একেই আৰু মানে ইয়াতো হেৰিততো বানপানীয়ে হ'ল ন যোৱাকালি বৰষুণ দি একদম। গোটেই ব্লক হৈ গ'ল, সেইটো মানে মহাত বানপানী হৈছে, বানপানী হৈছে সমস্যাই আৰু দিয়া এইটো মানে কি
অ তাকেই গুৱাহাটীৰ হয়, গুৱাহাটীত বানপানী বহুত ডাঙৰ সমস্যা।
অ আচ্ছা, এতিয়া মানে গোটেই মানে গুৱাহাটীখন তোমাৰ কেনেকুৱা হয় চাৰিও পিনৰ পৰা মানে পাহাৰে মানে ঘেৰা। ত, আগত আগত গুৱাহাটীখন আছ আছিল তোমাৰ গোটেই তোমাৰ সেইবিলাক জলাশয় টাইপৰ, কিবা টাইপৰ, পিটনি টাইপৰ বহুত মানে চব পিনে পানী, পানী, পানী, পানী ৱেটলেণ্ড আছিল আৰু এতিয়া মানুহ বিলাকে কি কৰিলে মানে একো প্লান- শ্লান, নকৰাকে মানে ঘৰ চৰ বনাই দিলে তাত। ত এতিয়া বৰষুণ দিলেটো মানে পানী ক'ত যাব? ৰাস্তা নাই যাবলে। বানপানী হৈ যায় আহ, ফচি যায় আহ, পছি থাকে, ওলাব নোৱাৰে আৰু।
উম ন সেয়ে হৈছে আৰু নাৱে এতিয়া বৰষুণ হলে তুমি খন নাও কিনি থোৱা ভাল আৰু কিছুমান ঠাই হেৰিত বিশেষকে তোমাৰ ৰাজগড় এৰিয়াত যদি তুমি আছা ৰাজগড়বোৰ
অ' মই থাকি পাইছো ৰাজগড়
অ' তাতটো লাগিবই মানে, অ'নবীন নগৰ ৰাজগড় অ অনিল নগৰ বুলি কয় অ অনিল নগৰ অনিল নগৰৰতো অৱস্থা নাই এইবুকু - এবুকো পানী হয় মানে তাত
তাকেই মানে একদম বহুত বেয়া অৱস্থা হৈ যায়
উম, মানে মান ডুবিয়ে থাকে তাতে, ডুবি থাকে উম উম তাকেই মানে আৰু মানুহ এনেকুৱা হয় মানে সাহায্য দিবলকে যাবলগীয়া হয় সেইবিলাক ঠাইগত মানে যদি আজি ৰাতিটো গোটেই ৰাতি বৰষুণ হল তেতিয়া তোমাৰ বানপানী সেই পানী জমা হয় হয় এসপ্ত তমান লৈকে থাকে এসপ্তাহ দছ দিন তেনেকে থাকে পানী নুশুকাইহে নুশুকাই মানে ত' ওলোটাই মানে হেৰিৰ পৰা গভমেন্টৰ পিনৰ পৰা তোমাৰ তালৈকে মই মানে আমি নিজে পাইছো মানে ব্ৰেড -চ্ৰেড দিব আহিছিলে এনেকে মানে অ পাইছো পাইছো নাও লৈ মানে আৰু হেৰি এছ ডি আৰ এফ এনেকে মানে আহিছিলে মানে কৰি থাকে আ মানে আৰু ৰিস্কিও হৈ যায় তোমাৰ এ হেৰি যে ইলেক্টিক ৱায়াৰ- চয়াৰ এনেকা পৰি থাকে প' চ-'চছ বাঙি থাকে ন
পৰি থাকে হয় সেইবোৰ ৰিস্কি হৈ যায় মই নিউজত আছিলো বাৰু নিউজবোৰতটো একদম সুখ ওলাইছিল
উম উম আৰু মানুহ গাত- চাতত বহুত পৰিছে
পৰিছে হয় মাজতেও এজনী পৰিলে নেকি মহিলা এজনী
অ' পৰিছে পৰিছে এই তোমাৰ হেৰিতটো পৰিছে অ এইখিনি কি কয় চানমাৰি এৰিয়াত এইখিনি এৰিয়াাতটো পৰিছে মানে